কি কৰিছ?
এ এনেই আছিলো ৰ'বা। তুমি?
ময়ো এনেই আছো। ভাত খালা?
অ', ভাত নাই ৰ'বা অলপমান আজি অলপমান দেৰি হ'ব মোৰ। তুমি?
মই খালো এই মাত্ৰ।
অ'।
ধলো, আজি আমি প্ৰদূষণৰ বিষয়ে অলপ অকনমান আলোচনা কৰিব পাৰিলো হেতেন।
হয়-হয় পাৰি কোৱাচোন।
অ' এনে আপুনি নতুন মানে কি অলপ কৈ দিব পাৰিব নেকি? কেনেকুৱা ধৰণে হয় আৰু।
হয়-হয় প্ৰদূষণ বিভিন্ন ধৰণে হয় যেনে বায়ু প্ৰদূষণ নী প্ৰদূষণ, মাটি প্ৰদূষ আদি বিভিন্ন ধৰণৰ প্ৰদূ্ষন আছে আৰু এইবোৰ সকলো প্ৰদূ্ষণে মই ভাবো যে এইবিলাক সকলো মানুহ বিলাকৰ বাবেই হৈছে। উম', ক'বলৈ গলে- মানুহবিলাকৰ নিজৰ কৰ্মৰ ফলত হৈছে এইবোৰ প্ৰদূষণ। আৰু ক'বলৈ গ'লে বিশেষকৈ বায়ু প্ৰদূষণ মানুহৰ বাবেই হৈছে।
হয়।
কাৰণ-কাৰণ মানুহবিলাকে যি ধৰণে কল-কাৰখানাৰ ধোঁৱা তাৰ পিছত যান বাহনৰ ধোঁৱা আদি বিভিন্ন ধৰণৰ কাৰণত এইবোৰ হৈছে আৰু ক'বলৈ গ'লে গছ-গছনি কটাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধ ধাৰ সৃষ্টি হৈ হৈছে। তেনেই এতিয়া ক'বলৈ গ'লে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, এইবোৰ গছ কটাৰ ফলতে হৈছে আৰু বায়ু প্ৰদূষণত উম, মই ভাবোঁ মানুহ ইয়াৰ বাবে নিজেই জগৰীয়া। তুমি কি ভবা যে বায়ু প্ৰদূৰষণৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ক্ষতি হৈছে? ক্ষতিৰ বিষয়ে তুমি কি ক'বলৈ বিচাৰিবা?
সেইটো বিষয়ে ক'বলৈ গ'লে পোন প্ৰথমে মই মাটি প্ৰদূষণৰ পৰাই আহো মোৰ ফালৰ পৰা ক'বলে গ'লে। অ, বৰ্তমান আমাৰ ধৰি লোৱা বৰ্তমান আমাৰ ব ধান খেতি চলি আছে পথাৰত। এয়া ধান-ধান খেতিত চাবলৈ গলে বৰ্তমান আমাৰ অ', শস্য পথাৰত কীটনাশক দ্ৰব্য বা জৈৱিক সাৰৰ উপৰি আমি বৰ্তমান ৰাসায়নিক সাৰ ইত্যাদি ব্যৱহাৰ কৰা দেখা যায় আৰু যাৰ ফলত। আবৰ্তান। মাটিৰ যিটো আমাৰ গুণাগত মান সেই মানটো আমাৰ নোহোৱা হৈ যায়। পিছে বা যথেষ্ট মানে পৰিমাণে নোহোৱা গৈছে আৰু ইয়াৰ ফলত আমাৰ যিমান। পৰিমাণে শস্য উৎপাদন হ'ব লাগিছিল তাতকৈ বহু কম পৰিম- মানে আমাৰ এতিয়া বৰ্তমান শস্য উৎপাদন হবলৈ ধৰিছে। যাৰ ফলত আমাৰ খাদ্য নাটনিও হবলৈ ধৰিছে।
হয় হয় একেবাৰে ঠিক কথা কৈছা তুমি। ৰাসায়নিক প্ৰ মানে ৰা- ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰাৰ বাবে মাটিৰ আমাৰ গুণাগুণৰ মানে গুণাগুণ কমি গৈছে সেইবাবে আহ শস্য বি মানে শস্য কমকৈ উম হবলৈ ধৰিছে আৰু উম খাদ্যৰ নাটনি হবলৈ হৈছে এইটো তুমি একেবাৰে ঠিক কথা কৈছা। আৰু কৃষকসকলে মই ভাবো যিমান পাৰে। তেওঁলোকে জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে যেনে গো- বৰ তাৰপিছত কেঁচুসাৰ আদি সেইবোৰ ব্যৱহাৰ কৰিলে। আমাৰ সকলোৰে বাবে ভাল হ'ব তেতিয়া মাটিও মাটিৰ গুণাগুণো কমি নাযায়। আৰু আমাৰ বিভিন্ন বেমাৰ আজাৰ যাৰ ক'বলৈ গ'লে আজিকালি খাদ্যবিলাকৰ পৰা হৈছে সেইবিলাক বিভিন্ন কীটনাশক কীটনাশক দ্ৰব্য। আদি প্ৰয়োগ কৰাৰ ফলত আমাৰ সেইবোৰ উ দেহত উম। যেতিয়া আমি খাওঁ তেতিয়া আমাৰ দেহত সোমাই আৰু সেইবোৰ সোমাই আমাৰ বিভিন্ন ধৰণৰ। বেমাৰ আজাৰো হৈছে আজিকালি যেনে টাইফইড কলেৰা আৰু। বিভিন্ন ধৰণৰ বেমাৰ দেখা দিবলৈ গৈছে।
হয় আৰু চাবলৈ গলে আমাৰ বৰ্তমান যিবোৰ কল কাৰখানাৰ পৰা ওলোৱা। ধোৱা বা গাড়ী মটৰৰ যোনবোৰ তাৰমানে বহুত পুৰণি গাড়ী মটৰ সেইবোৰৰ পৰা। অত্যাধিক আমাৰ ধুৱালা দেখা। দে য আৰু এইবোৰৰ ফলত আমাৰ বায়ু প্ৰদূষিত হোৱা দেখা যায় বা প পানী প্ৰদূষণো এটা আমাৰ জ্বলন্ত কাৰণ যাৰ ফলত পানীবোৰো বহু। বহুতো দূষিত হোৱা দেখা যায় আহ ধৰি লোৱা কল, কল কাৰ। খানাৰ পৰা নিৰ্গত হোৱা যিবোৰ অপদ্ৰব্য় জাবৰ জোঁতৰ সেইবোৰ লৈ লৈ যায় নদ নদী আদিত বা ওচৰতে ইণ্ডাষ্ট্ৰি এটা খুলি। সেইবোৰত আহ আহ নদীত পেলাই দিলে সেইবোৰ আহ। তাৰ ফলত পানী প্ৰদূৰষণ হোৱা দেখা যায়। লগতে তাত থকা যিবোৰ জলন্ত প্ৰাণী যি পানীত। থকা সেইবোৰো নোহোৱা হবলৈ ধৰিছে।
হয় হয় একেবাৰে ঠিক কথা কৈছা আৰু মই বিশেষকৈ তুমি যে কলা জল জীৱন মানে জলপাণীবিলাসমূহ ম্যু মৃত্যুমুখত পৰে আৰু মাছমৰীয়াসকলে এইটো এটা জীৱিকাৰ উপায় বুলি মই ভাবোঁ কাৰণ। তেওঁলোকে মাছ মাৰিয়েই জীৱিকা নিৰ্বাহ মানে জীৱন নিৰ্বাহ কৰি আছে আৰু। সেই ক্ষেত্ৰত যদিহে সকলো। ধৰণৰ মাছ পুথিবিলাক যদি নাইকিয়া হৈ যায় তেনেহ'লে তেওঁলোকে চলিবলৈ। অসুবিধাৰ সন্মুখীন হ'ব আৰু মই ভাবো এইটো আমাৰ বাবে এটি দুখজনক কথা যে।
আমাৰ মাছ কাছ সকলোবোৰ এতিয়া পাতিবোৰ পানী। প্ৰদূষণৰ ফলত মৃত্যুমুখত পৰিছে সেইবোৰ আমাৰ এক বিশেষ ক্ষতি।
হয়। অ লগতে শব্দ প্ৰদশো ইয়াৰ এটা অংশ এতিয়া আমাৰ। যিবোৰ গাড়ী মটৰ মানুহে চলাই এইবোৰত মানুহে অত্যাধিক শব্দ প্ৰয়োগ কৰি ৰাস্তা ঘাটে গাড়ী। বৰ চলাই যাৰ ফলত আমি শব্দ প্ৰদূষণ হোৱা দেখা পাও বা এইটো আমাৰ দিনক দিনে অত্যাধিক হবলৈ ধৰিছে
হয়, হয় একেবাৰে ঠিক কথা কৈছা আৰু বিভিন্ন ধৰণৰ মটৰ গাড়ী বিলাকত আজিকালি এম মানে ছাউণ্ড ছিষ্টেমটো বহুত মানে বৃদ্ধি কৰিব পাৰি সে তাকে সেইবিলাক কৰি পেলাই ৰাস্তা ঘাটত চলাই থাকে সেই ফলত শব্দ প্ৰদূষণ বিশেষ ধৰণে হ'বলৈ ধৰিছে আৰু আজিকালি উ দেৱালী বিলাকত বিভিন্ন ধৰণৰ। আতচ বাজি ব্যৱহাৰ কৰা হয় তাৰ ফলত চৰাই চিৰিকটিৰ এইবিলাকৰ বিভিন্ন ধৰণৰ অসুবিধা দেখা দিয়া হৈছে আৰু বহুত চৰাই চিৰিকতিয়ে দেখিবলৈ পোৱা গৈছে যে মৃ ত্যু মুখত পৰিছে তুমি ইয়াৰ বিষয়ে কি ক'বলৈ বিচাৰিবা
অ ইয়াৰ বিষয়ে কবলৈ গলে। আহ যিবোৰ আমাৰ আহ চৰাই চিৰিকটি বা জীৱ জন্তু আমাৰ আছে যথেষ্ট পৰিমাণে আমাৰ কিছুমান চৰাই চিৰিকটিয়ে হওক জীৱ- জন্তু বহুতো বিলুপ্তিৰ পথত বৰ ৰ্তমান নাইকিয়াই হৈ গৈছে আৰু যিবোৰ আছে তাক আমি সংৰক্ষণ কৰি ৰাখি দিবলৈ হলে আমি পোন প্ৰথমে আমি প্ৰদূষণটো নাইকিয়া কৰিব লাগিব তেতিয়াহে আমাৰ সেই জীৱ জন্তু বা চৰাই চিৰিকতিবোৰ আমাৰ সচেতন বা ভালদৰে থাকিব পাৰিব- আমি আমি জীৱনত ভালদৰে চলিবলৈ হলে আমাৰ একমাত্ৰ প্ৰধান কামেই হৈছে আমি বা চলিবলৈ হলে আমাৰ অক্সিজেনেও প্ৰধান বস্তু মানি গতিকে আমি অক্সিজেন পাবলৈ হ'লে আমি পৰিৱেশটো ভালদৰে ৰাখিব লাগিব গছ গছনি ৰুব লাগিব
হয় হয় একেবাৰে ঠিক কথা কৈছা আৰু মই ভাবো যে প্ৰদূষণৰ এটা বিশেষ কাৰণ প্লাষ্টিক কাৰণ প্লাষ্টিকসমূহ আও কেতিয়াও গলি মানে কেতিয়াও গেলি বা পচি নাযায় সেইবোৰ যুগ যুগ ধৰি মাটিত থাকি যায় সেইবোৰে বিভিন্ন ধৰণৰ পৰা ক্ষতি কৰিব পাৰে সেইবোৰ জ্বলাই দিলেও মানে বায়ু প্ৰদূষণ হয় আৰু বিভিন্ন ধৰণৰ প্ৰদূৰষণ প্লাষ্টিকৰ পৰাই হয়
হয় আহ ক'লেই যে যে আমি দৈনন্দিন জীৱনত আমি বহুতো প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ কৰো আৰু সেইবোৰ আমি ব্যৱহাৰ কৰি এক নিৰ্দিষ্ট ঠাইত পেলাই নিদি আমি যধে মধে আমি য'তে ত'তে পেলাই দিও আৰু যাৰ ফলত সেইবোৰ পৰি থাকি বহুত দিন পিছত মাটিৰ লগত মিহলি হৈ যায় মাটি প্ৰদূষিত বা মাটিৰ গুণাগুণ নাই কিয়া হোৱা দেখা যায়
হয় হয় আৰু ওমহ এমহ আমি বিভিন্ন ধৰণৰ গছ গছনিবোৰ কাটিবলৈ ধৰিছোঁ আৰু সেইবোৰৰ ফলত উ মানে বহুত ধৰণৰ অক্সিজেনটো পৰিমান কমিবলৈ পোৱা গৈছে আৰু আৰু কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি হবলৈ ধৰিছে সেইবাবে গোলকীয় উষ্ণতা বঢ়াৰ লগে লগে সাগৰ মহাসা গৰৰ মানে বৰফবিলাক এণ্টাৰ্টিকাৰ বৰফবিলাক গলিবলৈ ধৰিছে সেইটো এটা আমাৰ ভৱিষ্যতৰ বাবে এটা বিশেষ মানে ভয় লগা ভয়াৱহ পৰিস্থিতিলৈ আমি গৈ আছো আৰু মই ভাবো যে গছ গছনি ৰুপনে আমাৰ এক সঠিক উপায় আৰু তুমি যে ক'লা যে প্লাষ্টিকসমূহ আমি যধে মধে উম নলাই নদীয়ে যতে ততে আমি পেলাও মই ভাবো যে প্লাষ্টিক ব্যৱহাৰৰ সলনি আমি এহেম কাগজৰ মোনা বা কাপোৰৰ মোনা সেইবোৰ আমি ব্যৱহাৰ কৰিলে আমাৰ আমাৰ বাবে বিশেষ মানে সুবিধাজনক হয়
হয় হয় ইয়াৰ বাবে আমি নিজেও সচেতন হব লাগিব বা আনকো আমি সচেতন হবলৈ আহ্বান জনাব লাগিব লগতে চৰকাৰেও যাতে ইয়াত তাৰ ওপৰত বিভিন্ন ধৰণৰ আঁচনি প্ৰয়োগ কৰি এইবোৰ নাইকিয়া কৰিব পাৰে তাৰ ওপৰতো চৰকাৰ চৰকাৰকো আমি আহ্বান জনাব লাগিব
হয় হয় একেবাৰে ঠিক কথা হৈছে চৰকাৰে যদি পদক্ষেপ নলয় তেতিয়াহ'লে আমাৰ বাবে এইটো এটা মানে কামটো কৰিবলৈ আমাৰ বাবে সহজ হৈ নপৰিব যদি চৰ- কোনো এটা পদক্ষেপ লয় তেতিয়া - আমাৰো সুবিধা হ'ব আৰু আমাৰ পৰিৱেশো আমাৰ চাফ চিকুণ হৈ থাকিব। থাকিব আৰু গছ গছনি ৰোপন সেইটো কৰিব লাগে এটা যে নিৰ্দিষ্ট দিনতে গছ পুলি ৰুব লাগে সেইটো এটা নহয় যে পাঁচ জুন তাৰিখে বা কিবা হ'লে গছ পুলি ৰোপন কৰিব লাগে সেইটো নহয় আমি সদায় পাৰিলে এজোপা গছ বা সপ্তাহত এজোপা গছ আমি ৰুলে আমাৰ ভৱিষ্যতৰ বাবে আমাৰ বাবে ভাল হ'ব।
হয় হয় সেটো হয় আমি গছ পুলি ৰুওঁ কিন্তু তাক আমি ভালদৰে প্ৰতিপালন বা তাৰ ওপৰত আমি একোৱে গুৰুত্ব নিদিও পিছত আমি হয় গছ ৰুও তাৰ ওপৰত গুৰুত্ব নিদিওঁ আমি যিডাল গছ ৰুওঁ আমি তাক ভালদৰে সংৰক্ষণ কৰি দি দি আমি ৰাখি তাক পোহপালন কৰিব লাগে তেতিয়াহে গছজোপা লহপহকৈ বাঢ়ি হিব।
হয় হয় একেবাৰে ঠিক কথা কৈছা আৰু আজি তোমাৰ লগত কথাখিনি পাতি মোৰ বহুখিনি জ্ঞান প্ৰাপ্ত কৰিলোঁ তোমাৰ পৰা। আৰু ভাল লাগিল তোমাৰ লগত কথাখিনি পাতি।
বাকী দিয়ক এইটো বিষয়ৰ ওপৰত আমি আৰু কেতিয়াবা আলোচনা কৰিম।
হয় হয় দিয়া।
দিয়া।